হেল্ল' আহ কি খবৰ।
খব ভাল।
অঁ। মোৰ ভালেই এতিয়া মানে অকমান ওলাই আহিছো মানুহজন কামত গল যে। আমি এতিয়া। গৰু কেইটামান আছে সেই গৰু কেইটা নিব আহিছো দুপৰীয়া পানী খোৱাই থৈ গলো। এতিয়া মানে। নিব সময় হলে মানুহজনে সদায় মানে অলপ দেৰিকেহে আহি পায় আউ এতিয়া আবেলি সময়। মৰ ওলাই আহিব লাগে অকমান এ গৰু কেইটা চৰাবৰ কাৰণে। এ পথাৰতে বহি গৰুকেইটা চৰাই আছো। এতিয়া মানুহ আৰু পেট ভৰিলে নহব নহয়, গৰু ছাগলীও পেট ভৰিব লাগিব হয়। এ অকনমান বহি চৰাই আছো হা।
কেইটা আছে।
গৰু মোৰ হেৰি গাই গৰু মানে হেৰি চাৰিজনীয়া আছে। আৰু এই পোৱা দমৰা তিনটা আছে।
অ মোৰ আক ছাগলী আছে গৰু। নাই এতিয়া ছোৱালীটো জ্বৰ হৈ আছে যে সেইটো কাৰণে আনিব যাব পৰা নাই।
হয় হয় হয় এতিয়া তোমাৰ আৰু কোনোবা আছে যদি পঠিয়াই দিবা।
অ তেনেকুৱা মানুহ নাই চাব লাগিব ছোৱালীটো জ্বৰ হৈ আছে যে।
অ এতিয়া জ্বৰ হৈছে যদি কি খুৱাইছে। ছে ঔষধ খোৱাইছে নে নাই।
ঔষত তেনেকে খোৱা নাই জোৰণি খোৱাইছো কিনা জোৰণি খোৱাইছো ঘৰৰ এনে। এনেকে নহ হোৱা নাই আৰু।
কালি আকৌ বহুত হেৰি এইটো জ্বৰ বেয়া জ্বৰ কিবা ভাইৰাছ জ্বৰ বোলে। এইটো জ্বৰত মানে কি। হেৰি হোৱা লগে লগে চিকিৎসা কৰিব লাগে নহলে চিকিৎসা নকৰিলে এতিয়া ডেংগু। ওলাইছে। সেৰা মহে কামুৰিলেও বোলে জ্বৰ হয় সেইটো কাৰণে ভালকে অকমান। চিকিৎসা কৰিবা আকৌ আৰু জোৰণি খুৱাই চাবা ভাল কথা আমাৰ গাঁৱতো জোৰণীয়ে খোৱাই। আমাৰ জোৰোনি কেনেকে মানিমুনি ধৰি লওক মানিমুনি ডাঙৰটো। আকৌ সৰু এটা ডাঙৰ এটা আছে নহয় মানিমুনি উম সেয়া তাকে অ সেয়া সেইটো মানে হেৰি। পিছিবেলে। হে তেতিয়া ন মানিমুনি দিব লাগে আৰু তুলসী। হেৰি তুলসী পাত তুলসী পাত দিব লাগে তাত। পিছত আকৌ হেৰি যদি কাহ আছে তেতিয়াহলে হেৰি আদাও দিব লাগে। আছে নেকি অ আদা তাৰপিছত তুলসী কলো ন তুলসী। তাৰপিছত আকৌ লং যে লং চিনি পোৱা।
অ পাও লং দিলে আৰু খাব নোৱাৰিব নেকি সৰু ল'ৰা ছোৱালী।
এ কমকে দিবা আকৌ তেতিয়া ধৰি লওক ডিঙিত ধৰিব তেতিয়াহে ধৰি লওক হেৰি কাহটো ভাল হব হয়। এনেকে ধৰি লওক গৰম কৰিবা গৰম কৰি লৈ তেতিয়া পিছত। মৌ দি অকমান মৌ জোল দিবা বুজি পাইছা তেতিয়া মৌ জোলটো দিলে তেতিয়া ধ এই হেৰি যে ৰংটো দিছে যে সেই ধৰাটোৰ পৰা উম, কাত খাই লব আৰু ধৰি লওক। ধৰি তাই খায়ো ভাল পাব। সৰু লৰা ছোৱালী টো অকমান মিঠাও লাগিব লাগিব তেতিয়াহে খাব নহলে নাখ
অ', খাব নিবিচাৰে এনে ৰিয়াজীয়ে খাব নিবিচাৰে আৰু এতিয়া তোলাজনি খাব বিচাৰিব।
হয়- হয়- হয়।
উম
উম, উতোলা যে এই এৰা জোৰী মানে কি কেহা লাগে যে সেইটো কাৰণে খাব নিবিচাৰে এইটোজনী দিলে খোৱাব তাৰপিছত ডক্টৰৰ ওচৰত নিবা ওচত পেৰাচিটামল হেৰি বটল এটা দিব এ পেৰাচিটামল ব বটল টো দিলে তেতিয়া সেই বটল টো দিনে দুবাৰকে খুৱাব দিয়ে তেতিয়া সেইটো খোৱাবা আৰু ৰখি নাথাকিবা এতিয়া ডক্ৰৰ ওচৰত লাগিবই আৰু। কিয় জানে এতিয়া আকৌ খাব নোৱাৰিব নহয় আমাৰ - আমাৰ ছোৱালীজনীও হৈছে। তেতিয়া খাবও নোৱাৰে সেইটো কাৰণে খাবও নোৱাৰে এতিয়া পিছত খোৱালে তেতিয়া হেৰি হৈ যায়
উম উম উ
খোৱালে। খোৱালে তেতিয়া মানে কি তেতিয়া খাব নোৱাৰিব তেতিয়া বহুত দিগদাৰ হ'ব এতিয়া ঔষধ নোখোৱালে একদম নহ'ব এতিয়া খোৱা বাই ঔষধ কেইটা ডক্টৰ ধৰি লও যদি ছোৱালীজনী নিব নোৱাৰা হেৰি কৰিবা কোৱা ডক্টৰকে ঘৰত মাতি আনি কোৱা বা হেৰিট ডক্টৰ মাতি আনিবা তে ঘৰত চাই। কেনে ঔষধ দিব তেতিয়া সেই ঔষধ খাই তেতিয়া ভাল হৈ যাব।
আজিতো চাই লওঁ চাই কিনে কাই ল মানে
হয় - হয় দিপা খোৱা বোৱা কৰিলা।
অ, কৰিলো।
কৰিলা ছোৱালীজনীক
ছোৱালীজনী একো নাখায় খাব নিবি বিচাৰে একো নাই খোৱা যাই বাৰু আহ।
উম, মাৰ ভাত বনাই খুৱাব হেৰি মাৰ ভাতকেইটা কি কৰিবা খালে আধা টেমাহ মান অ, আধা টেমাহ মান লৈ তেতিয়া পুৰা মানে প্ৰেছাৰ কুকাৰ চিটি দি দিবা তাৰ পিছত ত নিমখ অকণ দি দিবা তেতিয়া সেইখিনি নিমখ নিমখ লাগিব নহয় তেতিয়া খাই ভাল পাব মানে এ মানে কি মুখখনত যে হেৰি লাগি থাকে অ উম টিতা লাগি থাকে সেইকাৰণে খাব নিবিচাৰে টিতাটো বন্ধ হৈ যাব মানে স সুধিলে আকৌ তুমি কি খালা।
তাই আকৌ কৈছে আকৌ মা ভ অ মইছো চাহ বনালো বোকা পিঠা যে সেয়া বনালো তাত খাম বুলি ক'লে যে সেইয়াকে বনাই দিলো আৰু
অ অ ভোকা পিঠাটো কেনেকে বনালা
শুকা পিঠাটো পিছাউলৰ গুৰি দি প অলপ কম কমকৈ পাল কম কমাই কমাই পাল দি এনেকে কচি লৈছো
হয়- হয়।
তাৰ পিছত আকৌ চাউল চলা চালনি যে
হয়- হয়। চালনি দি চালি ল'ব লাগে। চালি ল'ব লাগে অ চালি ললে মানে বস্তুটো ভাল হয় মিহি হয়। চালি নললে মানে গোটা গোটা হৈ থাকে। এতিয়া টেকেলিত দিছাহে অ এতিয়া মাটি টেকেলি আগ ব টেকেলী বিলাক আছে যে অ মাটি টেকেলিত দিয়া নে না এইয়া কিনা এটা আছে টেকেলি নহয় চিলভাৰ না সিয়াৰ।
নাই তেনেকুৱা নহয় মই কেনেকে বনাইছো প্ৰেচাৰ কুকাৰত যে
অ প্ৰেচাৰ কুকাৰ যে অ হয় হয় বুজি পাইছো অ ত এতিয়াটো বনাব ভাল পতক। হয় হয় পটক পটক হয় অ আমাৰ মই বনোৱা নাই এদিনো আমাৰ মায়ে বনোৱা দেখিছো এনেই কিন্তু মই টেকেলিতহে বনাও। পিঠা গুৰি কেইটা মানে সানি লও। পানী অকমান অকমান দি সানি লওঁ তাৰ পিছত আকৌ নাৰিকল খিনি সানি লওঁ। নাৰিকল খিনি সানি লওঁ আৰু কেতিয়াবা কি কৰো হেৰি নাৰিকল খিনি নাহানো এতিয়া আৰু ধৰি লওক পিঠাগুৰি অলপমান দিওঁ তাৰ পিছত আকৌ হেৰি কৰো তাৰ উম পিঠাগুৰি খিনি দিলো তাৰপিছত নাৰিকল দিলো তাৰপিছত তাৰ ওপৰত আকৌ তিল দিলো তিল দি এতিয়া আকৌ তাৰ ওপৰত আকৌ নাৰিকল দিলো সেনেকে মানে ঘাছ কাটি কাটি সেনেকে ঘাচ কাটি কাটিহে বনাও মানে সদায়। সদায় হেনেকে মন নাযায় আকৌ খাব কাৰণে গোটেই সানি ললে ক'ত খাব মন যাব আও খাব মন নাযায় নহয় কেতিয়াবা উ লোকচান হৈ যায় সেইকাৰণে মই কি কৰোঁ পেচাৰ কুকাৰত নবনাও। অ আমি এইটো তোমাৰ নিচিনা এতিয়া ধৰি লও আমি হেৰি কৰো এই উম ৰাইচ কুকাৰ আছে নহয় ৰাইচ ক চালনী যে অ চালনী তেতিয়া তাত তাতে মানে হেৰিয় কাপোৰ এ সূতাৰ কাপোৰ এখন পাৰি লও বাতিত বাতিত এনেকে দি তিয়াই দিও আও তেতিয়া সেই সেনেকেই হয় বাতিত দিলে বৰ ধুনীয়া ধুনীয়া হয় বাতিকেইটা
অ এটা এটা হৈ যায় আৰু ভাল দেখে মই এই চাল আজিকালি চালনী বিলাক যে ওলাই যে
অ বুজি পাইছো দেখিছো বাৰু আমাৰ মায়ে বনাই যে। দেখিছো এতিয়া আমাৰ মায়ে কেনেকে বনাই জানা হে আৰু আৰু এটাত বনাও কেনেকে মই চালনী নবনাও এই কফি কাপ বিলাক যে আছে। সৰু সৰু যে চাহ খাই যে ৰঙা ৰঙা কাপগেইটা যে চাহ খাই যে কিনা অ সেই তাতে দিওঁ দি লৈ এতিয়া প্ৰেছাৰ কুকাৰৰ মানে হেৰিটো চিটি মাৰে যে সেইডালত হেইডালত সোমাই দিওঁ হেইডালত সোমাই দিওঁ দি লৈ তাৰপিছত অ সেনেকে দিওঁ তেতিয়া কফি কাপ কেইটা মানে হেৰি কৰতে নি হয়। হৈ যোৱাৰ পিছতে অলপ পিছত হৈ যায় নহয় হৈ যোৱাৰ পিছতে তেতিয়া আনি লওঁ আনি লও এটা এটা কফি কাপ হৈ যায় আৰু একাপ একাপ চউল গাখীৰ চাহ গাখীৰ চাহহে বনাই চা গাখীৰ বনালে খাই ভাল লাগে গাখীৰ চাহৰ লগত হে
কফি কাপ ল'লে দুই তিনিটামান লোৱা নে।
এ দুই তিনিটা মানে মানুহ যেইটা মানে সেনেকে ল'ম বেছি নবনাও। মানে আমাৰ মানুহ কম যে তিনিটাহে মানুহ। সেইকাৰণে তিনটা বনাই ল বেছি নবনাও মানে তিনটা জোখৰে বনাই বনাই লওঁ বনাই লৈ তেতিয়া মানে সেনেকে খাওঁ। অ খোৱাৰ পিছত এতিয়া গাখীৰ চাহ খিনি মানে কি কৰো জানা। শুদা গাখীৰতে বনাও গাখীৰতে বনাও লং দুটা দিও তাৰপিছত লং নহয় এইটো কি কয় এলাচি এলাচি গুটি যে সেৰা দুটা দিওঁ তাৰপিছত আদা দিও দি লৈ শুদা গাখীৰতে বনাও সুদা গাখীৰতে বনালে মানে চাহ খিনি বহুত ভাল লাগে। হে। তাৰপিছত আকৌ কেতিয়াবা কফিও বনাওঁ কফিও বনাওঁ। নাই নাই চাপ। পতটো আগে পগাই নলওঁ গাখীৰ খিনি আগে পগাই লওঁ পগাই লৈ। তেতিয়াহে চাহপাত দিওঁ এনেই নহলে চাহপাতটো তিতা নালাগিব জানো?
অ মই আকৌ তেনেকে ন অ মই আকৌ তেনেকে নবনা মই মানে। আগত মানে চাহপাতটো আৰু চেনী খিনি দি অকনমান পানী দিওঁ বেছি নিদিওঁ,। মানে পুৰা পগাই লওঁ পগাই লৈ কিনে তাৰ পিছত চাকনি দি কিনে চাহপাতটো চাকি লৈ,। যে ৰসটো যে ওলাই সেইটো ৰাখি থৈ দিও মানে গেটটো পেলাই দিওঁ আৰু। টো পেলাই দিও তাৰ পিছত গাখীৰত ঢালি দিও আৰু তেনেকে বনাও। উ
চবেই একে নিচিনাকে নবনাই বাৰু পদ্ধতিতটো চবে বেলেগ বেলেগ থাকে। হয় আমাৰ আকৌ কফি বনাই আকৌ আমাৰ ছোৱালীজনীয়ে কফি বনাই সেয়া। পেকেট অনলাইনত আনি লৈছে সেয়া পেকেট দি কফি বনাই---্ চা লগত মোৰ বহুত ভাল লাগি চাই হে। কফি চাহখিনি মানে সিহঁতে বহুত ভাল পায় মই কিন্তু গাখীৰ চাহ খিনিহে বেছি ভাল পাওঁ।
গধূলি গধূলি কফি চাহ খাব লাগে অ।
কফি খিনি, হয় হয় নহয় অকমান হেৰি নিচিনা পাও মই অকমান তিতা তিতা নিচিনা পাও মানে সেইটো কাৰণে মই খাই বেয়া পাওঁ। গাখীৰ চাহ খিনিয়ে খাই ভাল লাগে।
খাও মই মাজে মাজে বনাই খাওঁ, সদায় নাখাওঁ আৰু।
অ আজি তুমি বনাইছা যেতিয়া মন গৈছে খাবৰ কাৰণে আজি আৰু গধূলি সেয়াতে বনাই খাব লাগিব। দিব।
অ নহলে আহিবা আমাৰ ঘৰৰ পিনে খাব কাৰণে বনাই।
অ আছে যদি যাম বাৰু হ'ব দিয়া নহলে। যাম এতিয়া যদি বনাব মন নাযায় তোমালোকৰ ঘৰতে যাম এতিয়া ৰাখিছো হ'ব দিয়া।
অ হ'ব দিয়া এতিয়া ৰাখিছো।